কোৱা।
অ কি কৰিছা?
মই তোমাৰ এই বহি আছো ঘৰতে আছো আৰু।
অ অ।
তুমি?
ময়ো সেই এনেই আগফালেকে বহি আছিলো।
অ আজি ইমান দিনা মূৰত মনত পৰিলে যে
তাক। বোলো খবৰ এটা লওচোন কিনো কৰিছে বুলি বহুত দিন ফোন এটাও কৰিবলৈ পোৱা নাই।
অ,
হে
বিদ্যালয় বন্ধ দিলে?
উম উম বিদ্যালয় বন্ধ এমাহ একদম।
অ পুৰা ফুৰিবা আও তেতিয়া হ'লে।
তাকেহে ফুৰিব লাগিব এতিয়া আও।
উম।
উম বাকী ভাল নহয় ঘৰত।
অ ভালে তোমালোকৰ?
উম ভাল ভাল মাহত ঠিকে আছে।
ঠিকে আছে অ।
অ, দেউতাহঁত আছে নহয় ঘৰতে?
দেউতা আছে বাৰু ঘৰতে দেউতাহে মাজতে তোমাৰ গাটো ভাল নাছিলে। এতিয়া ভাল পাইছে বাৰু
অ অ
উম তোমালোকৰ ঠিকে আছে দেতাহত, অ অ
তাৰপিছত অ তাকে যাবলে মানে কি হ'ল আমাৰ দেউতাও গাটো বেয়া হ'ল মাজতে বহুত দিন মেডিকেললে অনা নিয়া কৰা হ'ল আকৌ
অ এতিয়া ভাল পাইছে।
এতিয়া পাইছে বাৰু অলপ অ
অ
তাৰ পিছত বোলো মই নিমন্ত্ৰণ এটা দিওঁ বুলি ভাবিছিলো
কিহৰ নিমন্ত্ৰন বা
এই মোৰ অহা মঙলবাৰে জন্মদিন তাপা মানে এবা বোলো অ এবাৰ বোলো মাতোচোন মানে ঘৰ এবাৰ চববোৰ আহিছে খুৰা-খুৰীহত, বৰ্তাই-বমাহত
উম
সেইটো কাৰণে বোলো নিমন্ত্ৰণটো তোমাকো দিওঁ দে, ঘৰ মা দেউতাহঁতকো কবা মানে বৰমাহঁতে কলে আৰু সেই নাম এষাৰো পাতিম বুলি লগতে
উম আৰু তোমাৰ লগৰ যৌথ পৰিয়াল ন
অ আমাৰ যৌথ পৰিয়াল সেইটো কাৰণে বহুত ভাল লাগে অ গোটেই বোৰ আহিছে যেতিয়া একদম ঘৰত পুৰা হুলস্থুল
অ ভাল লাগে যৌথ পৰিয়াল হলে
এ একদম বহুত ভাল লাগে সঁচাকে কিন্তু গোজোৱা সময় আও বেয়া লাগে আও একদম আও ঘৰ নিজান বনি যায় আও
উম উম
আও আজিকালি তোমাৰ প্ৰায়সংখ্যক মানুহে এককে থাকে যৌথ পৰিয়াল নাইয়ে
নাই নাই আমাৰ গাঁৱতে নাই বুলি ক'ব পাৰি।
অঁ এতিয়া মানে কি হয়, কিছুমানে হিংসাও কৰে চাবাচোন যৌথ পৰিয়ালবোৰ ভাঙিবলে।
অঁ অঁ।
মানে অঁ অঁ। এতিয়া আমি ইমান ধুনীয়াকে ধৰা আছো চববোৰ মিলি- জুলি কিমান ভাল লাগে। এতিয়া চববোৰ আহিছে ইমান ভালে কিন্তু গুচ্ গুচি গ'লে মানে একদম বহুত বেয়া লাগে আও এতিয়া বৰমাহঁত চাকৰি কৰে যদিও তোমাৰ আগ্ শুকুৰবাৰেই আহিলে।
অঁ, এই তোমালোকৰ ভাল লাগে মই গৈছোঁ নহয়, আগতে পাইছোঁ নহয়।
অঁ সেইটো কাৰণে বহুত ভাল লাগে।
আজিকালি মানে কি হৈছে আও চবে মানে নিজ চাকৰি বা শিক্ষা বা এনেকা নিজৰ নিজৰ স্বাধীনতা এটা বিচাৰি উম। একক পৰিয়াল তেনেকেবাঢ়ি গৈছে আক' সেইটো কাৰণে।
উম, আৰু তোমাৰ আজিকালি মানে কি মানুহে মানুহক চাবলে সময় নাই। বিপদ হৈছে, কিবা বেমাৰ হৈছে নাই মানে নিজক লৈ ব্যস্ ব্যস্ত মানে কৰ্মক লৈ।
অঁ নিজক লৈ ব্যস্ত চব।
আজিকালি মানে কি তোমাৰ বিপদটা হৈছে তোমাৰ ঘৰত তেতিয়াহে যাব। নহলে তুমি যিমান বেমাৰত থাকা, কিবা থাকা মানে সেইটো নাযায়। তোমাৰ বিপদটো আহিছে বোলে তেতিয়াহে গৈছে খবৰটো ল'ব ব'লে বোলে নহলে এনেই নাযায় মানুহ মানুহ ঘৰলে।
অঁ, এনেই মানে মুখখন দেখা দিবলে আহে কিছুমানে। আহিছনে আহিছ চে আও।
অঁ, মানে সেইটোৱে মানুহে মানুহৰ ঘৰলে আজিকালি কিবা এটা দৰকাৰ হৈছে গৈছে। এনেই পৰি মানে নাথাকেগে। আগত্ তাতে ধৰা এতিয়া কি মানুহ ধৰা কেনেকুৱা আগতেতো মানুহ ইঘৰ- সিঘৰলে গৈ কিমান কথ কথা -চথা পাতে সুখ - দুখৰ হাঁহি একেলগে। এতিয়া ধৰা আম-চাম এটা ওলালে বা কঁঠাল - চঠাল গোটেইকেইঘৰে মিলি খায় ন'? আজিকালি মানে সেইবিলাক একোৱেই নাই।
নাই নাই। আজিকালি কিবা অঁ কিবা এটা আনিলেও মানে ওচৰতে যদি ককায়েকটো বা ভায়েকটো থাকে লুকুৱাইহে খায়।
লুকুৱাইহে খাই অঁ, নিজে মানে দেখিব, কিবা হ'ব
উম, আইতাহঁত আহিব নাই মামাহঁতৰ?
আইতা আহিব তাৰপা মামী মামাহঁতো আহিব মানে।
অঁ - অঁ।
ফোন কৰিছিলো বাও মানে ফোনতে দিছো আও যাবলো মানে তেনেকে অকনমান দিগদাৰ হৈছে।
উম, এ আহিব তোমালোকৰতো আহিবই আও জানো, দেখিছো নহয় নিজে।
আও সেইটোৱে মানে আৰু মানে কি তোমাৰ আজিকালি বেলেগক তুমি বিশ্বাস কৰিব নোৱাৰা নিজৰ ঘৰৰ মানুহগিটাত্কে।
নোৱাৰি, নোৱাৰি।
কোনে কাক কি কৰিব মানে ঠিক নাই। তুমি যদি আপোন বুলি কিবা এটা কথা কোৱা সেইটোক কে মানে মিছাকে লগাবগে মানে কিছুমান মানুহে।
তাকে
মানে সেইটো কাৰণে মানুহ আজিকালি নাযায় মানে। নিজক লৈয়ে লাগিলে ব্যস্ত থাকক কিবা কৰক, তথাপিও মানুহৰ ঘৰলৈ নাযায়।
উম, তোমালোকৰ মানে আজিৰ যুগতো তোমালোকতে এ ঘৰখন ইমান মানে, গোটেইবোৰ যে মিল হৈ আছে সেইটোৱে ভাল লাগে।
ত অঁ।
অ মই মানে ঘ অ ঘৰতো অ অ। আমি ঘৰতো তাকে পাতো তোমালোকৰ কথা, সিহঁতি বোলো এতিয়াও এতিয়া যুগতো বোলো ইমান মিলি মিলা- ঠিকে আছে গোটেইকেইজন ককাই ভাই।
অ সেইটোয়ে আমাৰ এতিয়া কিবা এটা লাগিলেও ধৰা মিলা প্ৰীতিয়ে হৈ পৰে ন কিবা এটা লাগিছে অকনমান দেৰি, কিন্তু কিছুমান হোৱা হলেতো তেনেকেই এৰি গুচি গ'লহঁতেন।
সেইটোৱে, এনেও লগা ভগা থাকেই আৰু অকমান।
অ সেইটোৱেই আৰু অকমান থাকিবই আৰু সেইটো।
উম। সেইটোৱে কিছুমানে মানে গাঁৱৰ মানুহে সুবিধা পাই মানে খুচি দিয়ে আৰু।
উম। এইটো অও কিনো কৰিবা আজিকালি।
উম। আৰু তোমাৰ যৌথ পৰিয়াল যে তোমাৰ কামত বা, বেলেগ বিপদত পৰিলেও তোমাৰ বহুত সুবিধা হয় আকৌ।
অঁ সুবিধা হয়, সেইটোৱেতো তোমাৰ এতিয়া বেমাৰ এটা হৈছে তোমাৰ- দেউতা যেনিবা নাই ঘৰত তোমাক খুৰাই লৈ গ'ল বা বৰ্তাই লৈ গ'ল। কথাটো কৈছো, তেনেকে বেলেগে তুমাক লৈ যাব নেকি?
উম।
সেইটো কাৰণে নিজৰ মানুহকেইটাৰ সমান কোনো নহয়।
নহয় নহয়। আৰু মই যোৱাবাৰ যাওঁতে যে তোমালোকৰ এতিয়া বৰ মাই, মোৰ যেনেকুৱা মানে মানে কি তোমাৰ লগৰ আহিছো বুলি, মানে হে এৰি দিয়া নাই তোমাৰ মায়ে কৰিব বুলি বাট চাই থকা নাই অ নিজে, কৰি মেলি খুৱাই মেলি পঠিয়াইছে ন।
খোৱা বোৱাই সেয়াইটো ন।
অ।
সেইটোৱে আমাৰ এতিয়া ঘৰলে ধৰা কিছুমানে কি হয় তোমাৰ মানুহ মানুহৰ ঘৰলে গ'লে বেয়া পায়। কেলে আহিব লাগে কি কয়, খুৱাব মেলিব লাগে কিবা বুলি, কিন্তু চব মানুহে কেনেদৰে হয় ধা কিছুমানে কিমান ঠকিবলেকে মানে কয়, থাকা আজি কাইলৈ যাবা হেই কৈ।
অ অ, ইমান জোৰ কৰে।
কিছুমানে আকৌ ভালেই নাপায় মানুহক ঘৰলে গলে।
উম উম।
এ আজিকালি মানে তুমি কাকো কব নোৱাৰা মানে বিশ্বাস দিব নোৱাৰা এই মানুহজনীয়ে যে বিশ্বাসী বুলি।
নাই নোৱোৰি।
উম।
বাকী আহ জেঠাইহঁত?
জেঠাইহঁতক কৈছিলো মানে জেঠাইও গাটো বেয়া, জেঠপাও গাটো বেয়া, সেইকাৰণে চাই লয় মানে আহে ব নাহে। পেহীহঁত আহিব বাৰু।
অ অ, আহি আহি ওলাবহি ছাগে তেনেকে হলোও।
উম। উম আহিবও পাৰে ধৰিব নোৱাৰি নহয় জেঠ পাই জেঠ পাই জেঠপাই জেঠাই নাহিলেও ল'ৰাকে ছোৱালীকে পঠিয়াব পাৰে দাদাকে বাকে।
অ', অ'।
তেনেকে পঠিয়াব পাৰে যেটপাহতো বহুত মৰম একদম কৈছো নহয় আৰু। একদম জিৰটো থকা লেখীয়া আৰু চাবাচোন মানে যিমান যি হ'লেও ঘৰৰ মানুহকে মানে ধৰক জ পা জেঠাই পেহা - পেহী হতৰ মৰম বোৰ বহুত বেলেগ।
বেলেগ বেলেগ।
একদম নিজৰ নিচিনাকে মৰম কৰে।
অ'। আমাৰ বাৰু ইমান পৰিয়ালটো ডাঙৰ নহয় আৰু অকল খুড়া ঘৰেই আছে।
অ'।
এ' তোমালোকৰতো বহুত ডাঙৰ বহুত ভাল লাগে অ'।
আমাৰো ডাঙৰে মানে কি কিছুমান ধৰা খুৰীয়েক বিলাকে অকমান বেয়াও পায়। মানে হিংসা কৰা নিচিনা হয় নাই চাবাচোন মানে মৰম কাম বোৰ ইমান নকৰে ধৰা, এনেকুৱা কৰে খালে খাবি নেখালে নাই। কিন্তু কিছুমানে আকৌ একদম ক মানে নেখালেও ৰৈ থাকে বা কিবা কৰে আমাৰ এতিয়া। ধৰা যেতিয়া ভাত নাখাও বুলি কওঁ কিবা এটা যদি গালি খাও কিবা কও তেতিয়া একদম ৰৈ থাকিব মানে। ফুচুলাই মেলি হ'লেও নিব মানে।
উম, সেইটোৱেই মানে লোকুৰ বুলি নাভাবে আৰু নিজৰ ছোৱালীৰ নিচিনা ভাবে আকৌ।
অ', সেইটোয়ে আকৌ।
উম।
তাকে হে পাই।
মৰম চেনেহমোৰ বেছি আছে আকৌ তোমালোকৰ।
অ', সেইটোৱে আকৌ মিলা প্ৰতিটো বেছি মানে আমাৰ।
উম।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
আৰু মানে আলহী গলেও তোমালোকৰ যেনেকুৱা আদৰ সাদৰ কৰে।
অ'।
বহুত ভাল লাগে মই গৈ পিনে ভাল পাওঁ তোমালোকৰ তাত।
অ', কিন্তু আকৌ চাবাচোন আমি চবৰ ঘৰত সেইটো হেৰি নোপোৱা মানে ফুৰ্তি ভালো মানে কিছুমানৰ ঘৰত কেনেকুৱা লাগে কেলে আহিছিলো কেলে আহিছিলো লাগে। কিছুমানৰ ঘৰত কিছুমানৰ - কিছুমানৰ ঘৰত আকৌ যাবলে মন নাযায় ঘৰলৈ।
এনে মনতটো ফূৰ্তি লাগি যোৱা হয়, গৈ পিনি তাত কেলেনো আহিছিলো জানো এনেকুৱাই লাগে।
তেনেকুৱা লাগে ধৰা যদি ধৰা ঘৰ মানুহকেইটা যদি ভাক ভালকে মাত এখাৰ নিদিয়ে একো নকয় কেনেকুৱা লাগিব গৈ পেলাই।
অ', সেইটোৱেই এতিয়া যদি অ'। এতিয়া তোমাৰ বা বৰমাৰ বা খুৰী হব এই ল'ৰা ছোৱালীকেইটা। সিহঁতেওতো আমাক আমি গ'লে মানে মাত বোল কৰে ন' এতিয়া যে সিহঁতে যদি মাত বোলো নকৰে বহি থাকে তোমাৰ লগৰ আহিছে বুলি তেন্তে আমাৰ কেনেকুৱা লাগিব উম, অ' এতিয়া তোমাৰ খুুৰী ভাগ যেতিয়া ডাঙৰ ছোৱালজনী বিয়া দিছিলো তেতিয়াতো তোমালোকৰ দেউতাহঁতে কিমান লাগি মেলি সহায় কৰি দিছিল। দিছে।
অ', সেইটোৱেটো।
নিজৰ ছোৱালীৰ নিচিনাকে
উম, একদম কিমান লাগি মেলি হেৰি কৰি দিছে।
উম, আজিকালি তেনেকুৱা পাবলে নাই আৰু
উম, সেইটোৱেই।
উম।
চব নিজক লৈ মানে মানুহ আজিকালি ব্যস্ত।
তোমালোকৰ মামাহঁতৰ ক'কা আছে নে নাই?
মামাৰ ঘৰ ককা নাই আইতাহে আছে ককা ঢুকালে।
অ', ককাক নাই পোৱা বাৰু মই আইতাক এবাৰ যাওঁতে লগ পাইছিলো।
অ', হেই কি বুলি কয় ককাঁ নাই আইতাহে আছে।
অ', অ', আইতাও বৰ মৰমিয়াল আকৌ।
এই আমাৰ আইতা একদম আৰু
উম, সাধু চাধু কয় চাগে ন' আহিলে এতিয়াও?
আহিলে আমাৰ এতিয়া সেইটোয়ে হ'ব একদম সাধু সাধু শুনি এনেকুৱা ভাল লাগে আইতা আহিলে মানে আও। হৈ গ'ল আৰু একো নালাগে আমাক আও।
ভাল লাগে আকৌ।
উম, বহুত ভাল লাগে।
এই কেতিয়া বুলি কলা মঙলবাৰে?
মংগলবাৰ তাকে নিমন্ত্ৰণটো ৰাখিবা আৰু আহিবা।
অ', ঠিক আছে যাম।
উম, উম, ঠিক আছে তেতিয়া বাৰু হ'ব দিয়া।
অ', অ', হ'ব দিয়া।
অ', অ'।